হেল্ল'
কোৱা কি খবৰ তোমাৰ
মোৰ ভালে তোমাৰ কি খবৰ কোৱা হেল্ল'
অ' কোৱা
হয় তোমাৰ কি খবৰ
মোৰো ভাল কি কৰি আছা তুমি
মই এতিয়া বহি আছো ৰবা তুমি কি কৰি আছা
মই বিশেষ একো কৰা নাই এনে অলপ আগতে কাম কৰি আছিলো এতিয়া বহিয়ে আছো
অ' হয় নেকি
উম তোমাৰ অ' আমাৰ স্কুল প্ৰথম দিনা যে স্কুলত গৈছিলা সেই দিনটো মনত আছে নি
হয় নিশ্চয় স্কুলৰ প্ৰথম দিনটো সকলোৰে বাবে অ' স্মৰণীয় হয়নে
অ', ঠিকেই কৈছা তুমি সেই দিনতটো সচাকেই বহুত বেছি বেছি ভাল লগা
হয় সেই দিনটো আমি হয় কোৱা
কি কি কৰিছিলা সেই দিনটোত
হয় সেই দিনটো মই ৰাতিপুৱা শুই উঠি নতুন ইউনিফৰ্ম পিন্ধি স্কুললৈ ৰেডি হৈ স্কুললৈ গৈছিলোঁ তাৰপিছত যেতিয়া স্কুললৈ গৈছিলো তাৰপিছত মোৰ সম্পূৰ্ণ এটা অ' বেলেগ অ' পৰিৱেশ দেখিবলৈ পাইছিলো কাৰণ মোৰ বাবে সেয়া নতুন আছিলে নতুন নতুন শিক্ষক নতুন ক্লাছৰুম নতুন লগৰীয়া চব খুবেই ভাল লগা আছিলে। হয় পিছে তোমাৰ কেনেকুৱা অনুভৱ আছিলে সেই দিনটোত?
মোৰো তেনেকুৱা আছিলে মোৰ মানে, মোৰ বহুত ভয় ভয় লাগি আ আৰু মই মানে অলপমান উম স্কুলত সৰু থাকোতে যাব বেয়াই পাইছিলো। কিন্তু যেতিয়া ৰাতিপুৱা হৈছিলে মোক ভয় লাগি আছিলে আৰু মই ইউনিফৰ্ম পিন্ধি গা ধুই আ, অলপ খাই গৈছিলো কলেজ স্কুলত। স্কুলত যোৱাৰ পিছত যেতিয়া এটা নতুন পৰিৱেশ দেখিলো। মোৰ বহুত বেছি ভয় ভয় লাগি আছিলে। আৰু প্ৰথমবাৰ মই ইমান মানুহ দেখিছিলো। সেইকাৰণে মোৰ ভয় লাগিছিলে আৰু বেছিকে। কিন্তু আমাৰ স্কুল, আমাৰ শ্ৰেণীকোঠাৰ আ, মেম গৰাকী বু আ মেম গৰাকী বহুত ভাল আছিলে, তেওঁ বহুত বেছি মানে মৰমত কথা পাতিছিলে, সিকাৰণে মোৰ ভাল লাগিছিলে।
স্কুলৰ প্ৰথম দিনটো আমাৰ
তোমাৰ এনেকুৱা, উম কোৱা?
হয়, বিদ্যালয়ৰ প্ৰথম দিনটো আমাৰ সকলোৰে বাবে অলপ ভয় লগা। থাকে অলপমান ফূৰ্তি থাকে কেনেকুৱা হব কি হব। তেনেকুৱা এটা ভাব আমাৰ মনলৈ আহি থাকে পিছে আ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ আ, শিক্ষক গৰাকী বহুত মৰং মৰমেৰে মিলা প্ৰীতিৰে আমাক সকলোৰে লগত পৰিচয় কৰাই দিয়ে। তেনেকে পিছতকে লাহে লাহে আমি চবৰ লগত মিলিব পাৰো। তেনেকে আমাৰ স্কুলৰ আ, দিনবোৰ আ, আছিল।
অ', তুমি ঠিকেই কৈছা তুমি যেতিয়া প্ৰথম দিনা স্কুলত গৈছিলা তোমাৰ এ, বন্ধু বান্ধৱী হৈছিলে নে, বনাইছিলে নে তুমি?
হয় তুমি যেনেকে কৈছিলা প্ৰথম দিনটো আমাৰ সকলোৰে অলপ ভয় ভয় লাগি থাকে, সেইদিনাখন মোৰো ভয় লাগিছিল কিন্তু মই আ অফ মোৰ বান্ধৱী এজনীক লগ পাইছিলো প্ৰথম দিনাত তাই মোক বহুত হেল্প হেল্প কৰিছিল স্কুলৰ বস্তুবোৰ ক'ত কেনেকে যাব লাগে কোনফালে আ, টয়লেট আছে সোফালে শিক্ষক চেনী কোঠা এইবোৰ সকলোবোৰ মোক ধুনীয়াকে বুজাই দিছিলে। তোমাৰ তেনেকুৱা আ, স্মৃতি আছে নে? প্ৰথম দিন
অ', আছে মোৰ আছে মানে প্ৰথম দিনতটো যিহেতু বহুত বেছি ভাল লগা আৰু ভয় লগাও যেতিয়া আমি লগৰ আ, বন্ধু বান্ধৱ পাওঁ তেতিয়া তেওঁলোকৰ লগত আ, বহুত ভাল লাগে আৰু তেওঁলোক মোৰো আছিলে সেনেকুৱা। মোৰ দুজনীৰ আ, বন্ধু আছিলে এ, এ, তাহত দুজনীৰ লগত লগত মই বহুত বেছি মানে প্ৰথম দিনা গৈ তেওঁ - তেওঁলোকৰ লগত মোৰ বন্ধুত্ব হৈ গৈছিলে। বহুত ভাল বন্ধুত্ব হৈছিলে তেওঁলোকৰ লগতে মই আ, যেতিয়া মিড ডে মিল দিছিলে খাইছিলোঁ আৰু আ, চুটি টাইমত তেওঁলোকৰ লগতে স্কুলৰ পৰা ওলাও। পাই আহিছিলো তেওঁলোকৰ লগতে বহিছিলো মই
হয় নিশ্চয়, আহ, স্কুলৰ প্ৰথম দিনটোত যিগৰাকী বা যিটো লগৰীয়াক আমি লগ পাওঁ, তেখেতৰ লগতে আমি পৰৱৰ্তী সম থাকিবলৈ বেছি পচন্দ কৰোঁ হয়নে?
অ এইটো তুমি বহুত ঠিক কৈছা তুমি ঠিকে কৈছা যে আমাৰ পৰৱৰ্তী সময়ত আহ, সেই বন্ধুজনে থাকে আমি তেওঁলোকৰ লগতে থাকিব ভাল পাওঁ। আৰু পৰৱৰ্তী সময়ত তুমি আমি দেখিলে অ', আমাৰ যোনবিলাক নতুন নতুন বন্ধু বান্ধৱী হয় তেওঁলোকৰ লগত সিমান মিল নহয় কিন্তু যো আমাৰ প্ৰথম দিনা স্কুলত আমাৰ যোনবিলাক বন্ধু হয়, তেওঁলোকৰ দৰে নহয় কিন্তু নহয়নে?
হয় তুমি ঠিকেই কৈছা আহ পিছে সেই প্ৰথম দিনৰ বন্ধু বা বান্ধৱীৰ লগত আমি বহুত বেছি আ, মিলনসাৰ হৈ যাও, বন্ধুত্ব বহুত বেছি বাঢ়ি যায় আৰু তেনেকে আমি কথা আহ এজনে আনজনৰ সৈতে আমি খোলাকে কথা পাতিব পাৰো আমি চব কথাবোৰ আমি এজনে আন জনৰ সৈতে আহ, শ্বেয়াৰ কৰো।
অ তুমি ঠিকে ঠিকেই কৈছা উম, যেতিয়া আমাৰ ভয় ভয় লাগি থাকে, তেতিয়া লগৰ জনীৰ লগত থাকিলে সেটো ইমান ইমান ভয় নালাগে, তেওঁলোকক মনৰ কথা খুলি কব পাৰি ন'।
হয় নিশ্চয়।
সেইদিনা যেতিয়া স্কুললৈ গৈছিলা, তেতিয়া স্কুলত গৈ কি কি কৰিছিলা তুমি?
হয় প্ৰথম দিনাখন মই স্কুলত গৈ মই আ এজনৰ সহায় লৈছিলো তেখেতে মোক শ্ৰেণী কোঠালৈ আগবঢ়াই শ্ৰেনী কোঠাৰ আ যিগৰাকী আমাৰ শ্ৰেণী শিক্ষক আছিল তেখেতৰ লগত পৰিচয় কৰাই দিছিল, যে এখেত তোমালোক কৰ, শ্ৰেণীৰ শিক্ষক হয়, তাৰ পিছৰে পৰা মই আহ শ্ৰেণী শিক্ষকৰ লগত ধুনীয়াকে আহ আহ ক্লাছবো বোৰ, আমাৰ শ্ৰেণী কোঠাত আহ যিবোৰ আমাক শিক্ষ দান কৰে সেইবোৰ ধুনীয়াকে নিয়াৰিকৈ আহ, কৰি গৈছিলে।
হয়, এইটো ঠিকে কৈছা সকলো শিক্ষক শিক্ষয়ত্ৰী বহুত বেছি মৰম লগা থাকে সেই সময়ত, তেওঁলোকে বহুত বেছি আমাক সহায় কৰে। আমাৰ সেই মানে অ যোনটো জোগাত আমাৰ ভয়াৱহ অলপ ভয় লাগি থাক তেওঁলোক আমাৰ, কিন্তু সেইখিনি সময়ত তেওঁলোকে যেতিয়া আমাৰ লগত মৰমত কথা পাতে বা আমাক সহায় কৰে তেতিয়া আমাৰ ভাল লাগে আমি জোগাটোত বেছি সোনকালে আ মিলিব পাৰোঁ।
হয় নিশ্চয় তুমি ঠিকে কৈছা, প্ৰথম প্ৰথম আমাৰ চবৰে সেইটোত চব বৰে, চিন্তা থাকে যে আমাৰ স্কুলখন কেনেকুৱা হ'ব, আমি আগৰ স্কুলখনক বহুত মিচ কৰি থাকোঁ, বহুত মনত পৰি থাকে আমাৰ পুৰণা বিদ দ্যালয়খনৰ কথা ত' সেইবোৰ আমি ভাবি থাকোঁ তাৰপিছ পিছত যেতিয়া শিক্ষকে আমাৰ লগত মৰমতে কথা পাতে, তাৰ পিছত বস্তুবোৰ বুজ বুজাই দিয়ে। তাকে বহুত বেছি ভাল লাগে, হয় নে?
অ', তুমি ঠিকেই কৈছা। আৰু তেতিয়া তুমি প্ৰথম দিনা বিদ্যালয়ত গৈছিলা তেতিয়া তুমি টিফিন কি লৈ গৈছিলা?
হয় মোৰ প্ৰথম দিনা বিদ্যাললৈ লোৱা মোৰ টিফিনত হয়তো মই আহ প কিন্তু মোৰ মতে সেইদিনাখন মই ফ্ৰাইড ৰাইচ লৈছিলো।
আহ'। মই মোৰ মনত আছে যিহেতু, সেই দিন টো মোৰ কাৰণে বহুত অ' অমূ ল্য সেই কাৰণে মোৰ মনত আছে, মই সেইদিনা আ' ৰুটি, আলু ভাজি লৈ গৈছিলো।
হয় বা বহুত ভাল কথা সেইবোৰ কথা মনত থাকেই কিন্তু কেতিয়াবা কেতি কেতিয়াবা আমি আহ আমাৰ বহুতো ব্যস্ততা ভৰা জীৱনত সে সিখিনি কথা পাহৰি যাওঁ, কিন্তু সঁচাকে তুমি মনত ৰাখিব পাৰিছা বহুত ভাল কথা আহ। পিছে তোমাৰ প্ৰিয় শিক্ষক আহ, কোনটো বিষয়ৰ অহ'শিক্ষকক তুমি বহুত বেছি ভাল পাইছিলা।
আমাৰ স্কুলৰ যোনটো আমাৰ আহ আ প্ৰধান শিক্ষক আছিলে তেওঁ মানে বহুত বেছি ভাল আছিলে। তেওঁ আমাৰ আমাৰ কলে প্ৰধান শিকক জনি আমাৰ শ্চ, আমাৰ ক্লাচত, আমাৰ গণিতৰ ক্লাছ লৈছিলে। আগতে ইমান ধুনীয়াকে বুজাই মানে সেই সময়ত মোৰ কাৰণে গণিতটো ইমান টান নাছিলে, তেওঁ ইমান ভালকে বুজাইছিলে মই চব বুজি পাইছিলো। আৰু তেওঁ মানে, তেওঁ ব্যৱহাৰ, তেওঁ কথা-বতৰা, তেওঁ ইমান ভাল, তেওঁ সেই কাৰণে মই সেই শিক্ষক জনক বহুত ভাল লাগিছিলে। আৰু তেওঁ মোক বহুত মৰম কৰিছিলে। তোমাৰ এনেকুৱা কোনজন শিক কোনজন বিষয় শিক্ষক তুমি ভাল পোৱা? ভাল পাইছে পোৱা আগত
বাহ তুমি বহুত ভাল কথা কৈছা যে, তেখেতে আমাক বহুত মৰম মতে বস্তু বোৰ বুজাই দিছিল সেইকাৰণে তেখেতক মই বহুত বেছি ভাল পাওঁ। মোৰো তেনেকুৱা শিক্ষক আছে, অহ', অহ', মই ভাল পাইছিলো অৰ্থ অৰ্থনীতি বিজ্ঞানৰ শিক্ষক, তেখেতে অৰ্থনীতি বিজ্ঞানৰ বহুত যত যথিল-যথিল যিবোৰ বিষয় আছিলে সেইবোৰ ধেমালিৰে মৰমেৰে বহুত সৰল ভাৱে, সহজ ভাৱে আমাক ধুনীয়াকে বুজাই দিছিলে। আৰু সেইটো সময়ত মই অৰ্থনীতিক বিজ্ঞানতটো বহুত বেছি ভাল পাইছো। চিলো।
অ, এইটো তুমি ঠিকেই কৈছা, যেতিয়া ধেমালি মৰ মৰমত বুজাই তেতিয়া কথা বিলাক আমি অলপ সোনকালে বুজি পাওঁ। মই যোনটো কলোঁ আমাৰ প্ৰধান শিক্ষকজনে গণিত পায়, তেওঁ মানে গণিততো তাৰ মানে আহ নিজৰ ঘৰুৱা বাহিৰোৱা কথাবিলাকক কথাবিলাকৰ তুলনা কৰি কৰাই। সেইকাৰণে সেই কথাবিলাক বিলাক বেছিকে মনত থাকি যায়। আজিও মনত থাকি যায় নহয়-নহয় নে?
হয় তুমি ঠিকে কৈছা। যেতিয়া পঢ়াৰ লগতে আমি বাহিৰৰ আমাৰ বাহিৰা ক কথাবোৰ আমি লিংক কৰি লও, মিলাই লও তেতিয়া কথা বোৰ আমাৰ মনত থাকি ৰাখিবলৈ সহজ হয় তুমি কথা ঠিকেই কৈছা। তেনেকে আহ শিক্ষকৰ লগত আমি পৰিচিত হওঁ, বাহিৰ বিৰা বস্তুৰ লগত কেনেকে আমি পৰিচিত হ'ব লাগে সেইবোৰ বিষয়ে যেতিয়া আমাক জ্ঞান দিয়ে আমি শিক্ষকৰ লগত বেছি মিলন সাৰ হৈ যাওঁ শিক্ষকক ভাল পাব ধৰো যেতিয়া আমি শিক্ষকক বুজি পাওঁ, শিক্ষকক ভাল পাওঁ, মই ভাবো তেতিয়া আমাৰ আ অধ্যয়ন বা অ পাঠ্যপুথিত থকা বিষয়বোৰ আৰু বেছি ভালকৈ কৈ বুজি পাবলৈ চ হয়। হয়নে
অ', তুমি এইটো ঠিকেই কৈছা অ', যে আমাৰ উম, যেতিয়া মিলন খাৰ হৈ যাওঁ তেতিয়া আমাৰ কথাবিলাক বেছিকে মনত থাকে, বাৰু তুমি যদি অ', যদি আজি তুমি লগ পোৱা তোমাৰ অ', সেইজনী মৰমিয়াল, উম অ', শিক্ষকজনক, তুমি কি ক'ব বিচাৰিবা?
হয়, মই তেখেতক বহুত অহ, শ্ৰদ্ধা কৰোঁ আৰু ৰেচ, অহ সন্মানো কৰোঁ, যদি মই আজি তেখেতক লগ পাওঁ নিশ্চয়কৈ মই তেখ খেতৰ লগত কথা পাতিম, তেখেতক অহ বহুত অহ, আন্তৰিকতাৰে কৃতজ্ঞতা জনাম। তেখেতৰ প্ৰতি মোৰ যিমানখিনি শ্ৰদ্ধা আছে, মই তেখেতক বহুত অহ, সন্মান